হেল্ল'। শুনিছ নাই আচৰ্য্য।
অহ'।
পাচৰ্য্যক চিনি পোৱা নাই এইটো, ইটো পাচৰ্য্য হাজৰিকা।
চিনি পাওঁ, চিনি পাওঁ।
হেল্ল'।
চিনি পাওঁ চিনি পাওঁ, চিনি পাওঁ। চিনি পাওঁ, হেল্ল'।
শুনিছো নাই, অহ শুনিছ নাই। হেল্ল', কি কৈছ?
হেল্ল'।
ৰ মই বাহিৰলৈ ওলাই গৈছো, কি কৰিছ সেইটো ক?
আগফালে বহি আছো তই ন নেটৰ্ক নেটৱেক পোৱা জেগা এটালে যা।
অহ কি কৈছ?
আগফালে বহি আছো।
অ চাৰে খালি না
চাহ তাহ খালো চাহ তাহ খাই মেলি মই আগফালে বহি আছো পঢ়া শুনা নাই ন আজি।
আজি পৰা খেল খেল চাবি না ৰাতিলে?
চাব লাগিব খেল যদি সেটো আহে।
অ তোৰ ভাইটিৰ লগত কথা পাতি আছিলো এতিয়া খেলৰ কথা পাতি আছিলো।
মই এতিয়া লেপটপত কিবা এটা কৰিব মন গৈছে মানে এনেকে কিবা গেম চম এটা
টাইম পাছ
উম ডেম চেম খেলে বেনে কিবা এতিয়া নপঢ়িল আজি নপঢ়িল ন নপঢ়িলেও টাইমটো নাযাব বোলো।
সেই কাইলে কাইলে পা পঢ়িব লাগিব কাইলৈ নহলে এই কথা এটা ভাবিছো শুন আক।
কোৱা?
মীনা বজাৰতো ডাঙৰ আহি হৈছে ন তই কাম এটা কবি নীলোৎপলকো মাতিছো মই। তই মই সিয়ে এদিন চাব যাম। আ
দিলেই আৰু বুলো ঘৰৰ পা।
এদিন থাকিব আহিবি তাকো থাকিব মাতিছোঁ গৈছে।
উম, দিলেই হ'ব-হ'ব।
অলপ আগত ভাত চাত খালী নাই মানে ভাত চাত বনাইছে
বনাই আছে ভাত।
কিয় বনাইছে?
এ মঙহ
ৱাহ।
উম, আৰু তাত আজি কি তাত ভাত চাত খুৱাই আহি খোৱা হ'ব ন' তহত?
ভাতটো বনাই আছে ভাতটো বনাই পিনি খাই মেলি আৰু যাম আৰু।
এতিয়া তই ক'ত আছ ভাইটি হেতে ক'ত?
ভাইটি হতৰ ঘৰতে আছো অ,
উম, ভাইটি একেবাৰে কবই নোৱাৰি ইনষ্টাগ্ৰাম খুলি মেলি।
ক'ব নাই ল'ৰা ডাঙৰ হ'ল লগত ইনষ্টাগ্ৰাম খুলি মেলি একেবাৰে। বলেগ মেচজ কৰে ছোৱালীক। অ, জে
পাহৰিলেই আমাক।
সেটোৱে তাপা ভঞ্জিত কি কৈছে?
ভণ্টি আছে ভণ্টিহাত ভিতৰত আছে।
অ', তাবন মা
মায়ে এয়া চাহ খাৱনি সুধিছে।
চাহ খাবি নেকি এতিয়া?
চাহ খাম চাগে তাৰাপা হেৰি আপুনি যে এই আপোনাৰ মাহীয়েক আনি দিছিলে, মাহীয়ে কৈছে নাই কামো?
এইটো তাই অপেন কৰিছহে মানে অপেন হোৱাই নাই। তই ফোন কৰিবিচোন তাইক মানে কৈ দিবি কেনেকে কৰিব লাগে।
নাজানে নি?
নাজানে মানে মই মই কৰিবই নাপালোঁ তাই কিবা কৰিলে নেকি?
অহ, সেই ফ'ৰ্মখন
আহ, ফ'ৰ্মখন ফ'ৰ্মখন অ', ফ'ৰ্মখন নিবলৈ আছে তাই।
অ, তেতিয়াহ'লে কাম হোৱা নাই আকৌ।
তই কৰি দিবি না মই মানে বুজি পোৱা নাই যে মোক কৰিবলৈ।
অ-অ ঠিক আছে।
খেল চাবি না আজি?
খেলটো আজি মই চাম চাগে আজি। হেৰি আৰু কাৰ-কাৰ আছে? জাপান আৰু
আজি পাঞ্জাৱ অ, জাপান আৰু হেৰিও আছে। পাঞ্জাৱ নহয়, জাপান আৰু ব্ৰাজিলো আছে।
এই আজি মজা লাগিব খেল।
ব্ৰাজিল, ব্ৰাজিল ওলাই যাবলে আছে আজি এইবাৰ ভাল খেলা নাই। আজি খে কেইটাপা আছে খেল কেইটাপা আছে? অ, তিতিয়া হৈ যাব।
তাৰপা এতিয়া এই যদি ব্ৰাজিলৰ মানে যদি নেইমাৰ অ নেইমাৰ আৰু যদি ভিনিচিয়া যদি ফৰ্মত থাকে তেতিয়াহ'লে আৰু হৈ গ'ল আৰু সেতৰ
অ, এহতি দিলে দিয়া হ'ব আৰু কোনে দিব নো আৰু আছে বাৰু।
ভিনি যদি এতিয়া যদি সি যদি ৰিয়েল মাটিতৰ মতে খেলা নিচিনা যদি খেলি দিয়ে আৰু যদি নেমাৰ যদি ব্ৰাজিলত অ হেৰি আৰ্জেণ্টিনাৰ খেলা তাই প্ৰাইমত যদি খেলি দিয়ে হৈ গ'ল আৰু
উম-উম তেতিয়াতো কিবা
প্লেয়াৰে এনেকে তাক ভৰি চুবগে লাগিব যে ইমানে মজা হৈ যাব।
তাকে।
আমাৰ মেচি ফেন কেইটাই চিঞৰ-বাখৰ কৰিব ন আজি
কৰিব টো পাগল কিছুমান আছেতো।
আছেটো আমাৰ ক্লাছতে এটা আছে এটা-দুটা।
উম, যোন দুটাই একো এটাই নাজানে অকল মেচিটোৰ কথাই জানে আৰু যেনেকে এ অভিলেখৰ কথা হোৱা নাই মানে আছে এটা এ সিও জানে আৰু এটা এই এইটো কোন বুলি কয় আমাৰ মধু বুলি যে কয়। সি একেবাৰে কবই নোৱাৰে। একো যি টি খেল নাচায়ে সি চব খেলৰ ষ্টৰি হেৰি লগাব একেবাৰে।
এনেই আৰু কৰবাত দেখে আৰু মানুহে লগোৱা সেইটোকে লগাই দিয়ে।
ক'বালৈ
সেইটোৱেই, তাৰপৰা তেতিয়া ঘৰতে নে?
এতিয়া ঘৰতে, মই অলপ এ গা-চা ধুই মেলি, সমান ভালকে আহি আগফালে বহি আছোঁ।
অ'।
উম, নাই বৰষুণ-চৰখুন নাই দিয়া। বতৰটো অকমান বেয়া কৰে
আমাৰ এইফালে বতৰটো অকণ বেয়া, মানে এতিয়া টাউনত কি হৈছে নাজানো, টাউনলৈ যালে হে গম পাম।
হয়, হয়। আপুনি স্কুটিতহে আছে এতিয়া মানে স্কুটিতহে যোৱা হ'ব?
স্কুটিতে যোৱা হ'ব এতিয়া কাইলৈৰ পৰা আকৌ পঢ়া আৰম্ভ কৰিবি নহয়?
কাইলৈৰ পৰা এই, অকণমান আগৰ এইবোৰ অংক-চংক হেৰি-চেৰিবোৰ অকণমান চাব লাগিব নহ'লে এইবোৰ পাহৰি যোৱা হ'ব যে
কিনিবি নেকি?
সেইটোৱে মই কিনাটো ভাবি আছোঁ কিন্তু
অ'। কিনিম, মই কিনিলোঁ বাৰু মই কাইলৈৰ পৰা আৰম্ভ কৰিম আৰু মানে বেকলগবোৰ কমপ্লিট কৰিম।
অ', অ', সুন্দৰ। কাইলৈ মই যোৱাটো কথা ভবা নাই।
আহ না আহিবি আকৌ চব।
এই কাইলে কাইলে ভাল নালাগিব কথাটো গম পাইছ নাই গোটেই স্কুলখন থাকিব আমাক যেতিয়া যেতিয়া বিদ্যয়ালয়ত কোনো নাথাকিব অকল আমাৰ ক্লাছ কেইটাত থাকিব তেতিয়াহে ভাল লাগিব।
সেই তেতিয়া বেয়া লাগিব বাৰু। কিন্তু কাইলে স্কুল চবৰো আছে না।
অ সেইটোয়েটো।
কালি টিফিন শেয়াৰিং আছে ন টিফিন শেয়াৰিং কাইলে মই আমাৰ ঘৰ চবতকে ডাঙৰ বাচনটো লৈ যাম তাত সোমোয় লোই যাম দানা গাহৰি দানা লৈ যাম ৰো সেইটো আমাৰ এইকেইটা খাই বহুত ভাল পাব আছে হিমাংশু। হিমাংশু বুলি এটা কটিয়া এটা যে আছে।
কম পাইছোঁ গম পাইছোঁ কটিয়া আৰু নে খুব কাৰে।
খুব খায়।
উ হাইটো যিমান তাৰ লেভেল টো তাতকে দু গুণ।
সিটো এটা দুগুণ কৰিলেও আমাৰ হাইট নাবাঢ়ে সেইটো লেভেল হৈছে।
আহ তাকে আজি সেয় সেইবুলি মত তাৰ নিচিনাও নহয়-নহয়।
নহয় ত তাতকেও উখ।
সেয়ে।
ওচৰৰ ঘৰৰ চাগে।
সেইটোৱে সেয়াই ওখ এইটো
সি আগতে আমাৰ ক্লাছৰ ভিতৰত ওখ আছিলে। এতিয়া কঠীয়া হৈ গ'ল যে বেলেগৰ উপৰত হাঁহিছিলে যে সি লাইনত চবতকে সিয়ে পাছত থাকে হয় নে ন বাৰু?
অ ধুনিক ভাল আকো খৱালে দেৱজীত গঢ়ব হ'ব লাগে নে?
অ পালেগে পালেগে স্কুটি ব্ৰেক স্কুটি ব্ৰেক ঢিলা হৈ গ'ল তাৰপা দোকানত চব ভাল কৰিম বুলি ভাবি পিনি তাৰওপৰত মোক কলে হব দে এতিয়া ভাল নকৰোঁ ঘৰলৈ যামগৈ বুলি।
এ নহয় এই ঢিলা হ'ল মানে এই স্পীডত গৈ ঘপ কে মাৰি দিয়া হয় যে।
চনো ক'ব নহয় আকৌ
এ সেইখন নতুন পাইছে আৰু স্মুথ।
চনো ক'ব নহয় কৈছে আজি?
তাৰ পৰা হেৰি মাকে মাকে একো নকয় মানে টাউনলৈ যাবলৈ কাৰণেহে খুজিছিলে বোলে।
এই মাকে কেলে কি কৰিব মাকে সি যদি মাকক। কিবা এটা খোজে হয় নে, মাকে যদি নিদিওঁ বুলি কয়, সি কি কয় জান নাই? সি বোলে ঘৰত বোলে কয় বোলে মই ঘৰ এৰি গুচি যাম, তাপছত কয় বোলে মই চুইচাইড কৰি দিম বোলে‌ ঔ আ
এনে।
এদিন বোলে সঁচাকে কাপোৰ বান্ধি দিলে বোলে। দজা চজা‌ মাৰি পেলাই বহি আছে, তাছত মাকে ক'লে যা যা বুলি।
অ', তাকে নহয়, এই এতিয়া এনেক তে হ'লে যদি পাৰে বুলি ভাবিল, তেতিয়া দিয়াটো হ'ব আৰু মানে তাক।
অ', এতিয়া দিব, এতিয়া সি পাৰিলেই দেখোন, তোৰ ক'বলৈ গ'লে।
এ সেই অকল, কিন্তু নতুনখন অনাতকে ই আগৰখন আনিব লাগে আৰু সেইট
এই সেইখন আনিলে সি ক'ৰবাত পৰি মেলি মৰি থাকিব।
এ নহয়, এইখন চলালে তাৰ অভ্যাস, উম।
ফূৰ্তি দেইছা নাই তাৰ কিমান ফূৰ্তি?
একেবাৰে নতুনকে চাইকেল শিকিলে যেনেকুৱা হয়,
সি ভাবিছিলে চাগে মই চলাই যাম গোটেইটো, চনুৱে তাখন লৈ ললে আও, এ না চনু
ভাল কৰিলে, নহ'লে ই মাই মেলি
এ, কিন্তু চুনুৱে বেয়া স্পিদ দিছে কিন্তু, আৰু ব্ৰেক বহুত মা-মা চেকেণ্ডে, চেকেণ্ডে ব্ৰেক
তাকেহে।
তাৰপা এতিয়াতো তই ফ্ৰি আছ ন আজি।
আজি অকন সে-সেনেকে ফ্ৰিয়ে আওঁ। ক'ব গ'লে।
এ মই এতিয়া ফুটবল খেলি আছো ভাইটি লগত। আগফালে সেহেতৰ
অ', অ',
ভাল কৰিলে দেই আজিকালি ল'ৰাটোৱেই।
এ হেয়াহে আৰু হেৰিয়ত দেখি-দেখি শিকা আকৌ।
যদি ৰিল চাচাই চাই আজি।
উম, তাতে এতিয়া অ'
বহুত ল'ৰাটো বেয়া হৈছে এই বেয়া-বেয়া বস্তু দিয়ে
তাকে তেওঁলোকৰ খতম হ' ল আ হেৰী।
তাহাতৰ পৰীক্ষা খতম হ'ল তিনদিন। আ, পৰহি খতম হ'ল বোলে। এতিয়া গৰম বন্ধ হ'য়নে গৰম বন্ধ এতিয়া বোলে।
এতিয়া বা তাৰ এবাৰ কোন ক্লাছৰ হি?
কিন্তু সৰু আছে তাৰ লগৰ কেইটা বা স্কুটি, বাইক লৈ ঘূৰি ফুৰে হিহে চাইকেল লৈ ঘূৰি ফুৰে। আমাৰ ঘৰৰ সন্মুখৰ লৰাতোয়ে স্কুটি লৈ ঘূৰি ফুৰে।
অ, আহ পাজি
পাজিয়ে স্কুটিলৈ ঘূৰি ফুৰে সি দেখিছানে সেইদিনাখনে
উম-উম-উম
অ এতিয়া ভাত চাত কেইটা বজাত হবগে বা?
ভাত-চাত খোৱা ইমান দেৰি নহয় আৰু দছ
ভাতটোতো দেৰি হ'ব খোৱা?
উম, দছ মান বাজি যাব।
অ' কিবা চোবাই আছ চাহ খালি। চাহ খাই আছ মানে?
অ',
তাপা আপুনি কিন্তু খাদ্যটো ভালে আছিলে দেই।
খাদ্যটো ভাল আছিল কিন্তু এই মানে, সুধা হ'ল যে ফাইড ৰাইচটো অকমান দিগদাৰ হ'ল আৰু
ফ্ৰাইড ৰাইচৰ লগত কিবা মঙহ-মঙহ অলপ।
অ সেইটো হ'ব লাগিছিল এনেই মানে আমি যে এইবাৰ যে হেৰিয়ৰ লগত। এবাৰ এবাৰ যে আমি গৈ পেলানি হেৰি যে হেৰি হবা এনেকে আহিছিলো যে খাবলৈ টিউচনৰ পৰা। সেইবাৰতো মজা আছিলে সেইটো সেইটোত মঙহ আছিলে এ সেইটোত মঙহ আছিলে যে।
তেতিয়াও ভাল লগা নাছিলে আকৌ
ভাল লাগিছিলে পাই।
কিন্তু মানে তেতিয়া চিকেন মাংস আছিলে যে সেইকাৰণে ভাল লাগিছিলে আকৌ।
অ সেইটোয়েতো কৈ আছো মই
এতিয়া মাংস নহয় যে কিবা ভাতগেইটা দিয়া নিচিনা লাগিলে দালি। চালি চব্জি-চব্জি নাই চাটনি
উম,
উম, বাকী খেল চাব হবয়ে আৰু অকমান দেৰিকে।
তাকে আঠটা বাজিবই হল দেখোন
এয়া মোৰ ঘৰত যাবলৈ আছে ঘৰত গৈ গা চা ধুই পিনি লেপটপ টো লৈ বহিম আৰু খেল ধৰা উপভোগ কৰিম আজি
তাকে মই খেলটো চাব লাগিব আজি
খেলটো ফোন কৰিম খেলছোৱা টাইমত দেই
অ অ
পৰা এতিয়া কি আৰু অকমান ফোনটো ৰাখিম আৰু এতিয়া ফোনটো বোলো সমাপ্ত কৰিম আৰু এতিয়া বোলো বাকী খবৰ ভাল ন
ভাল ভাল চবৰে
ঘৰৰ চবৰে ভাল
ঘৰত চবৰে ভাল
ভন্টি
ভন্টি ভাল চবেই মানে গোটেই ঘৰৰ পৰিয়ালৰ ভাল
অ
এয়া ইয়াতে বহি আছো
পুৰা পঢ়িছে চাগে তাই লুকাই লুকাই
চচিয়েল কমপ্লিটে কৰি দিলে আজি পৰীক্ষা পৰীক্ষা বেয়া হ'ল বুলি
আহ বেয়া হ'ল বুলি এনে কৈছে
হেই বেয়া এ সেইটো এনেই মিছাকে কয় আৰু চবত
চবতকে বেছি তাই পাবগে
অ অ